কি কৰিছা পিছে?
অ মই তাকে জীৱ-জন্তুৰ কথা পাতি আছিলো।
অ জীৱ-জন্তুৰ কথা পাতি আছিলা?
হয়, হয়, হয়, হয়, হয়। তাকে তোমাৰ লগত পাতি আছিলোচোন অকমান আগত।
মোৰ লগত পাতি আছিলা, মোৰ লগত কেতিয়া পাতিছা তুমি?
অ, কালি। খোৱাৰ কথা পাত থকা নাছিলো জানো? কিবা কিবি বচ টো অ, হয় হয়। তাকেই। তোমাৰ কি বুলি কয় এই ধৰক কেৰ্কেটুৱা ওলাই বাৰু।
উম, কেৰ্কেটুৱা আৰু এটা কয় যে কেটলা পহু, কেটলা পহু নে কিবা বুলি কয়।
ফল- মূলবিলাক খায়, অ। কেটেলা পহু অ, কেটেলা পহু এইডখৰতটো নে বা বাঁহ, হেই ঘন জংঘলবিলাকৰ মাজতে থাকে বা অৰুণাচল ফালে দেখিছা হেৰিয়াত হেৰি যে ৰিজাৰ্ভত থাকিব তোমাৰ পিছত দিহিং পাটকাই ফালে ওলাব।
উম সেই দিহিং পাটকাই ফাল দিয়ে তপন বৰাৰ মানে ঘৰ আছে নহয় জানো?
অ তা সেহঁতৰ ঘৰৰ পা ঘৰৰ ফালে মানে অকমান এডখৰ পৰে।
অ এডখৰ যে পৰে, তাৰপিছত তাতে গৈ মেলি কেতিয়াবা গৈ মেলি চাই আহিব পৰা যা
হয়, হয়। সেইফালৰ পৰা সোমাবও পাৰি। আকৌ দুলীয়াজান সেইফালৰ পৰা সোমাবও পাৰি। মাৰ্ঘেৰিটা, দুলীয়াজান সেইফালৰ পৰা।
দুলিয়াজান সেইফাল দি পাৰি সেইফাল দিও পাৰি মানে নে কি?
অ', মানে বহুত ডাঙৰ নহয় জানো এখন।
অ'।
চবফালে মানে এডোখৰ- এডোখৰ পৰে।
অ', চবফালেদি এডোখৰ-এডোখৰ পৰে, তাকে মই দুলীয়াজানখন দেখিছোঁ।
অ', তোমাৰ মানে এই সেইবিলাক সেইখন ৰাচ ৰাষ্ট্ৰীয় উদ্যান হ'বলে তোমাৰ ডাঙৰ এৰিয়া এটা লাগিব নহয় জানো, ডাঙৰ এৰিয়াটো যদি ডাঙৰ হয় এতিয়া তোমাৰ এডোখৰ পৰা সেইডোখৰলৈকে গোটেইডোখৰ হেনো অকল ফৰেষ্ট ৰিজাৰ্ভে হেনো। ফৰেষ্ট ৰিজাৰ্ভ যদি হয় তে এতিয়া এইফালৰ পৰা সোমালো তুমি এডোখৰ পাব সেইফালৰ পৰা সোমালও এডোখৰ পাবা তেনেকুৱা হয়।
তেনেকুৱা নি মানে কেনেকুৱা মই ধৰিব পৰা নাই মানে বস্তুটো।
মানে চোৱা তোমাৰ তোমাৰ চোৱা তোমাৰ ৰিজাৰ্ভ বুলি ক'লে যে, তোমাৰ এনে ধৰি লোৱা তোমালোকৰ ঘৰ সেই শদিয়াৰ এডোখৰত কিবা ৰিজাৰ্ভ আছে নাই বাৰু।
ৰিজাৰ্ভ নাই মোৰ মাৰ মানে মাকৰ ঘৰৰ ফালেদি আছে এনাইকৰ ঘৰৰ ফালদি।
অ অ সেইডোখৰ সৰুকে অকণমান নহয় জানো
অ
অ দেখিছ সেইদখ সৰুকে অকণমান ধৰি লোৱা দেখিছ আৰু তুমি যদি অকণমান আগলৈ যোৱা যে মাজতে মানে তোমাৰ মানুহৰ ঘৰ গাওঁ পাই যাব তুমি যদি আ আকৌ অকণমান আগলৈ যোৱা যে এতিয়া আকৌ ৰিজাৰ্ভ আছে বুলি নোশুনা জানোঁ
অ
গোটেই খিনি ৰিজাৰ্ভ লগ লাগি লগ লাগি লগ লাগি এখন মানে ৱাইল্ড লাইফ চেংটুৱাৰী হয় আৰু সেনেকে ৱাইল্ড লাইফ চেংটুৰীখনত কেও যদি তোমাৰ ডাঙৰ হৈ থাকে তেনেকে তোমাৰ সেইখন মানে আৰু যদি ডাঙৰ এৰিয়া থাকে সেইখন ৰাষ্ট্ৰীয় উদ্যান বা নেচনেল পাৰ্ক বুলি কোৱা হয় মানে তোমাৰ এই মানে অকল এড এখন ৰিজাৰ্ভে মানে সেনেকুৱা নহয় মানে তোমাৰ ৰিজাৰ্ভ ঢেৰ লগ লাগি লগ লাগি হয় মানে কিন্তু মাজে মাজে মানে গাওঁ চাওঁ হৈ যায় কিন্তু এইডোখৰ এৰিয়াৰ পৰা হেনো এইডোখৰ এৰিয়ালৈকে গোটেই ডোখৰ হেনো জংঘল আছে ইয়াৰ মাজত ক'ৰবাত ক'ৰবাত মানে পাৰ হৈ গলেও তুমি হেৰি পাবা গাঁও চাওঁ পাবা কিন্তু সেনেকে মানে কিন্তু ইখনে সিখনৰ লগত আকৌ লগ লাগি আছে কিন্তু তুমি মানে আমি মাজে মাজে পাৰ হৈ যাওঁ গাওঁ আছে বুলি এনেই গম নেপাওঁ কিন্তু মানে তেনেকে ডাঙৰ এৰিয়া আছে এৰিয়াটো সেই তেনেকে সেইখন ৰাষ্ট্ৰীয় উদ্যানখন থাকে এতিয়া কাজিৰঙাখন তেনেকুৱাই
উম তুমি কাজিৰঙা গৈছানে
হা হা হা
তুমি কাজিৰঙা গৈছা ন
কাজিৰঙা ফালে মই পাৰহে হৈ গৈছোঁ ভিতৰলে সোমাই নাই পোৱা এক্সোৱেল কাজিৰঙা গোলাঘাট লে গৈ নাই পোৱা মানে মই যোৰহাট ফালে এইফালে পাৰ হৈ গৈছোঁ তেনেকে
উম
তোমাৰ সেৰিয়ালৈকে কি বুলি কয় আহ তেজপুৰ তেনেকে
তেজপুৰ
হয় হয় হয় বুঢ়া পাহাৰ পাৰ হৈ গৈছো
উম বুকি পাহাৰ বুঢ়া পাহাৰ
বুঢ়া পাহাৰ অ
অ
তাৰপিছত আকৌ
তেইছত আকৌ তেইছত আকৌ কি বুলি কয় আৰু এইডোখৰত তোমাৰ তেনেকে হেৰিখন আছে ডিব্ৰু চৈখোৱা খন আছে তাত তোমাৰ বগা ঘোঁৰা পোৱা যায় বনৰীয়া বগা ঘোঁৰা মানে বগা বুলি নহয় আৰু বনৰীয়া ঘোঁৰা পোৱা যায় তাৰপিছত আৰু এডোখৰত মাগুৰী বিল সেইখন মানে তোমাৰ অ মানে যোনখন এক্সুৱেল তোমাৰ যোনখন হেৰি মানে ৰাষ্ট্ৰীয় উদ্যান এখন তোমাৰ হেৰিয়া মানে লাইকা সেইফালে কিছুমান সৰু সৰু মানে দ্বীপ আছে সেই দ্বীপ বিলাকতে মানে আছে সেইখন এই লাইকা বুলি কয় সেইখন সেই দ্বীপটো মানে তাত গাওঁ আছে বাৰু কেইখনমান লাইকা বুলি কল মানে লাইকা বুলি ক'লে এখন ডাঙৰ গাঁৱে বুজে কিন্তু মানে সেই মেইন সেইখন মানে সেই লাইকাতে আছে সেইখন খালি মাজত আমাৰ তিনচুকীয়া পা নদীখন পাৰ হ'ব লাগিব খালী গুৰিজানৰ পৰা অ গুৰিজান গৈ পিনে ফাৰ্ষ্ট ঘাটলৈ গৈ নদীখন পাৰ হৈ সেইফালে যাব লাগিব মেইন হেৰিখনলে। তোমাৰ ৰাষ্ট্ৰীয় উদ্যান শুলে তাত তোমাৰ সেইফালে তোমাৰ মাগুুৰী বিল বুলিও এডোখৰ আছে মানে সেইখন বিল হয় আৰু এইখনৰ ওচৰতে। ব্ৰহ্মপুত্ৰখনৰ ওচৰতে তাত তোমাৰ ডলফিনো দেখিব পৱাত দেখিব পোৱা যায় কেতিয়াবা কেতিয়াবা ডলফিনো ওলায়।
উম।
তাত মানে ডলফিন চোৱাপ পইণ্ট এটাও বনাই থৈছে মানুহৰ কাৰণে ৰাতিপুৱা ৰাতিপুৱা চৰাই আহে পৰি মানে সেই পৰিভ্ৰমী চৰাইবিলাক মানে বেলেগৰ পৰা অহা মাইগ্ৰেটৰী বাৰ্ডছ ব
তেনেকুৱা চৰাইবোৰ আহে ন।
অ।
আজিকালিটো খুব কমহে দেখিবলৈ পোৱা যায় আৰু।
হয় এই কোনোবাই লগাই দিলে পিছফালে লাষ্টত দিনা হেল্ল'।
অ।
অ অ অ হয় আজিকালি তাকে কম দেখিব পোৱা যায় কিন্তু তালে আহে মানে আৰু সে- খত মানে তোমাৰ অলপ ধুনীয়া হৈ থাকে যে জেগাটো।
যে পৰ্যটক মানে পৰ্যটন পুৰা ঘূৰি ফুৰে যে এখন ঠাইৰ পৰা এখন ঠাইলৈ মানে তুমি এনেই আকাশত উৰি ফুৰাও দেখিবা। ইমান চৰাই যে অ ঘূৰি ফুৰে আজিকালি তুমি দেখি নোপোৱা।
পূবৰ ফালৰ পৰা আহে ৱেষ্টৰ ফালৰ পশ্চিম ফালৰ পৰা এইফালে আহে। হয় হয় হয়। এচ হয় হয় হয় সেনেকে পৰিভ্ৰমী চৰাইবিলাক চোৱাৰো এটা ছিজন আছে। তোমাৰ এই ঠাণ্ডা দিনকেইটা মানুহে চাবলে যায় ৰাতিপুৱা ৰাতিপুৱা। তোমাৰ ৰাতিপুৱা শুই উঠিয়ে খালি মানে ৰাতি তোমাৰ এদিন থাকিলে ভাল আৰু সেইফালে ৰাতিপুৱা শুই উঠিয়ে যাব পৰাকে। এতিয়া তোমাৰ ধুনীয়াকে মচন কেপচাৰ কৰা যদি কেমেৰা এটা থাকে।
উম।
কি সেইটো খাইছ তাক আচল বুলি কোৱা মচম কেপচাৰ কৰা কেম অ তেতিয়া মানে চৰাইটো তোমাৰ উৰি থকা উৰি থাকিলে ম'চনটো কেপচাৰ কৰিব ভাল হয়।
অ।
মোবাইলৰ কেমেৰা বিলাক মানে তোমাৰ এনেকে ডিজাইন কৰা থাকে যে তোমাৰ গোটেই ডাঙৰ যোনটো মানে পৰিৱেশ হয় মানে তোমাৰ আকাশখনো লৈ পিনে তোমাৰ গছ গছনি লৈ পিনে তোমাৰ এনে প্ৰাকৃতিক দৃশ্য যে আমি যদি কাগজ এখনত আকিবলে যা- তেতিয়া যোনটো লেণ্ডস্কেপ আমি লৈ লওঁ যে মানে গোটেই বস্তুটো সাঙুৰি নলও জানো মোবাইলক কেমেৰা বিলাক মানে এক্সচোৱেলী তেনেকুৱা লেণ্ডস্কেপ ফটোগ্ৰাফি কাৰণে। ভাল কিন্তু তোমাৰ সেই সৰু মানে সৰু সৰু মানে দি- তেলবিলাক ধৰিব নোৱাৰে। এতিয়া যদি ধৰি লোৱা চৰাইটো উই আছে। মই যদি জুম কৰি কৰি হ'লেও যিমান মানে যিমান পাৰে সিমান জুম কৰি লওঁ তথাপিও যদি মই ফটোখন মাৰো তেতিয়া মই পাখিখিনি মানে সেই দেউকা দেউকা খিনি মানে এনেকে মাৰি থকা নেদেখি মানে মোবাইলত নুঠিব। কিন্তু গছজোপা ওপত অক চৰাইটো হলে উঠিব।
উম।
সেইটো কাৰণে ডি এছ এল আৰ বা তাতকে তেনেকুৱা ধৰণৰ কেমেৰা কিছুমান লাগে হয় হয় হয় বচন কেপচাৰ লেন্স লাগে। হা হা হা।
ল'ম বুলি ভাবিছো বুলি কৈছিলা যে ল'বা নেকি?
হয় মই ল'ব লাগিব মই কিবা এটা কৰি লওঁ ফাৰ্ষ্ট হে- হে। তেইছব সেইবিলাক সপোন পুৰ কৰিম আৰু ৱাইল্ড লাইফ ফটোগ্ৰাফীকৰ।
উ-উ ত' আগে অ, ফটোগ্ৰাফী কৰাও এটা ভাল ইনকম আছে। ফটোগ্ৰাফী কৰাটোও কৈছো।
হয়-হয়-হয় তাকেই।
বহুত ভাল ফটোশ্বুট কৰিবা তুমি তোমাৰ কাৰণে বহুত ভাল আৰু।
অ, তাকে সেইবিলাক তোমাৰ সেইবিলাকৰ ভাল বজাৰ এখনো আছে তুমি কৰি পিনে অনলাইন তুমি বিক্ৰীও হয় এইবিলাক ফটোবিলাক অ,
বিক্ৰী কৰিবও পাৰা।
হয়-হয়-হয় এনেকেও পইচা সেই দিবও পাৰি বাৰু কিন্তু কেমেৰা কুইপমেণ্ট কিটাতে বহুতখিনি যায়গে আৰু দামটো।
তাকে।
উম,
বতৰটো ভালে কৰিছে বাৰু।
উম,
এইযে অলপমান
তোমালোকৰ সেইফালে যোনটো তোমালোকৰ সেইফালে দলঙৰ তলৰ তোমালোকৰ এইফালে দলঙৰ তলৰ যোনখন ফৰেষ্ট আছে যে।
অ',
অ, ফৰেষ্ট কভাৰ আছে যে সেইখন তোমাৰ সৰু নদী দ্বীপ পাৰো সেইটো এটা সৰু সেইটো কোনোবাই কাৰোবাৰ প্ৰাইভেট নহয় জানো সেদখৰ?
অ, সেয়াই উম-উম প্ৰাইভেট বুলি কোৱা শুনিছো।
হয় -হয় তাত তোমাৰ ধুনীয়া -ধুনীয়া তোমাৰ বৰটোকোলা আৰু তেনেকুৱা ডাঙৰ- ডাঙৰ চৰাই দেখিছোঁ কিছুমান দূৰৰ পা
এ অ, ওচৰলে তোমাৰ গৈ পিনে হেৰি কৰিব নোৱাৰিলো আইডেন্টিফাই কৰিবলে।
উম,
হয়। হয়-হয় তাত বা সোমাব দিয়ে বা নিদিয়ে এতিয়া? দলঙত তললে।
অ, নিদিব নেকি বাও?
প্ৰাইভেট যে কাবাৰ প্ৰাইভেট প্ৰপাৰ্টি হয় যে তোমাৰ এতিয়া যাৰ তাৰ ঘৰত টো য'ত ত'ত তো তুমি পাৰোঁ বুলিয়ে সোমাই দিব নোৱাৰে। তোমাৰ সেনেকে আমি এদিন হেইয়ালে সোমাইছিলোঁ আৰু কি বুলি কয় সেই তোমাৰ টিংৰাই গল্ফ ক্লাব বুলি এখন আছে তাত মানে আগতে ব্ৰিটিছ বিলাক ব্ৰিটিছ অফিচাৰ বিলাকে গল্ফ খেলিছিলে। ডিংৰাই তাত মানে কি বুলি কয় ধুনীয়া মানে হেই সেই এতিয়াত বৰ্তমান মানে ক্লাবৰ ঘৰ সেই অফিচটো আছে আৰু ধুনীয়া ফিল্ড এখন আছে আৰু তাত আমি পাব্লিক বুলি সোমাইছিলোঁ তাছত লিখা আছিলে চাইন বৰ্ডখন লিখা আছিলে আৰু। প্ৰাইভেট প্ৰপাৰ্টি প্ৰেছ প্ৰেচিং উইল বি ফাইন বুলি।
উম,
তুমি যদি প্ৰেছ পাছ কৰা তুমি যদি কাকো নোসোধাকে সোমাই যোৱা এতিয়া ফাইন ভৰিব লাগিব
উম,
তেওঁলোকে সোমাই নগ'ল আৰু পিছত।
নগ'লো আৰু পিছত।
উম, ভালে কৰিলা।
অ',
ঠিক আছে তেতিয়াহ'লে হ'ব দিয়া।
ঠিক আছে বাৰু তেনেহ'লে। অকে আৰু কোনোবা এদিন আকৌ কথা পাতিম।
উম,
অকে।